অ' শুনা পইছা নে অ' অ' শুনি আছোঁ শুনি আছোঁ। শুনি আছোঁ। অ' এ নেটৱৰ্ক বেয়া হবলা হঠাতে অ' এই বৰষুণো আহিছে কিবা ধুমুহা অ' আহিলোঁ আবেলি অ' ইয়াতো বৰষূণ ধুমুহা আহিলে সন্ধিয়া সন্ধিয়া নে চাৰিটামান বজাত কোৱা কিবা কিবি হৈ আহিছে হঠাতে বতৰটো বাকী ভাল আৰু
অ' ভালে আছোঁ তোমাৰ ভাল নে?
অ' ভাল দিয়া হিহি হেহ ভাল আৰু সেয়া দিনটো ৰাতিপুৱাট এনেকোৱা গৰম পিছবেলা হঠাৎ,
অ আজি আজি খুব গৰম আগবেলা আৰু সেই কাৰণে পৰিলে, ইমান,
তাকেতো আজি মানে সেই সকাম অকনমান পাতিছিলো ঘৰতে হেৰি আ মহিলা সকলৰ আৰু এনেকে পাতি মাতি অ আই আইসকলৰ আইসকলৰ কওঁ সেইটো নাই কেইটা হ'ল? তাৰপিছতে ইমান গৰম। নাই, নাই, নাই সেই গৰম মানে চাকি-তাকি জ্বলাই থোৱা থাকে নহয়, ফেনো দিব নোৱাৰি এনেই মানে আৰু হেৰি কৰি পেলাই খিৰিকী-চিৰিকি চব খুলি দিলো অদি পেলে এ নামভাগ হৈ যোৱাৰ পিছত খাই কৰি মানে ভকতো গল আৰু তাৰপিছত দেখোন হত, অ ভিতৰতে ভিতৰতে অ ৰুম বিলাক ডাঙৰ ডাঙৰ নহয় ডইং ৰুমতে কৰা হ'ল এ আৰু মানুহ মানে এগ এস মাতিলে সিগৰাকীক নামাতিলে মানে বেয়া পায় যে পহৰীয়া মানুহ বিলাক চব মিল আছে যে, এ মানে সেই তেনেকে মানে বাচ বাচি বাচি মানে সেয়া আৰু কোনোবা বেয়া পালেও পাওক বুলি বাছোতে বাছোতে বাৰ গৰাকী হ'ল। মানে ভকতনি, বাকী ঘৰৰ অ', ভকতনি বাৰ গৰাকী বাকী সেই ঘৰৰ খিনিতো আছে আৰু সেই মানে হ'বগে আৰু পোন্ধৰ, ষোল্ল মানে এনেকুৱা হৈছে আৰু টোটেল আৰু বেছিহে হ'ব, যদিও কম নহয়। অহ, চব মিলি।
উম।
উম, তাৰপিছত সেই প্ৰসাদ-চসাদ এনেকে দিয়া হ'ল, তাৰপিছত পায়স অকন বনোৱা হ'ল। মিঠাই সতি দিলো। সেয়ে আৰু।
উম, পায়স খিনি ভাল লাগে ন আয় সকামত?
এ, দিয়ে যে
অ', বগা হৈ যায়। তোলানাই
তাৰ পিছত দেখোন সেই দুটা বাজাৰ আগতে আন্ধা-মুন্ধা হৈ আহিছে গোটেইখন আকৌ সেই কাপোৰ-কানি সোপা সামৰিছো। মানে যোৱা মানলৈ দিলেই। সৰু-সৰুকে আহিলেই। তাত হে সামৰি বুটলি লোৱা পিছত এই অ', মানে খুৰীয়ে পায়, হেৰি বনালে, খিচিৰি বনালে। এ, ভাতো কোনে বনা হ'লে ধেৰ বনাব লাগিব নহই, চবজি-তবজি কাটি।
সেয়ে, এনেকুৱা সা-সকাম হৈ গ'লে এখনীয়াটোৱে ভাল আৰু, খিচিৰি।
তাতে মানে পুৰিও বনোৱা হ'ল, পুৰি এনেকে, এই পায়সৰ লগত। উম মিঠাই অ তেনেকে দিলে যে তেনেকেও অকণ অকণ চবে খালে যে চবৰে মানে ভোক, নাই সেইকাৰণে আৰু আকৌ ভাত বনালে, দালি বনাব লাগিব চবজিও বনাব লাগিব তাতকে খিছিৰিকে বনাই, চবে অকণ অকণ অকমান খালো আৰু তোমালোকৰ দিনত কি খোৱা হ'ল
হেল্ল' হেল্ল'
অ' তোমালোকৰ বোলো দিনত কি খালা আজি।
অ দিনত ভাত এ নিৰামিষ কে খলো আজি। উম তাৰপিছতে এই মই এফালে গৈছিলো মানে।
অ' অ'
ফুৰিবলে ফুৰা, বেমাৰিৰ খবৰ লবলে,
অ'
তাৰপিছতে ইয়াতে আহি পাইছোঁ। অ' হেৰি তাত কিন্তু ধুমুহা ইয়াত আকৌ আহি পাওঁতে দেখোন জেগা বিলাক ঠিকেই হৈ আছে কিবা ঠাইয়ে ঠাইয়ে হৈ আছে নিকি হেৰি বিলাক ধুমুহাটো চবতে হোৱা নাই হ'বলা।
অ' উম! হয় চাগে দেই কাৰণ সেই বতৰৰ মহিমা আজিকালি ধৰিবয়ে নোৱাৰি এইখিনিতে দিব বোলে। এ চাৰিআলি মানলে মানে নাই, বৰষুণ, নহয় এনেকুৱা হয় অ আজিকালি সেই, হেৰি হৈছে আৰু অদ্ভুত হৈ গৈছে আৰু
নোৱাৰে অ সেই কেতিয়াবা দেখো নহৈ ওলাই গ'লে এইখিনিত গোটে তিতি আছে ৰাস্তা
অ আগতে এদিন যে দোকানত থাকোঁতে ৰাস্তা সিটোপাৰে বৰষুণ দিছে এইফালে আকৌ নাই
অ নিদিয়ে অ সেইটোৱে তেনেকুৱা তাকে ডাৱৰ যত আছে ততে বৰষুণ হয় আৰু
অ' প্ৰকৃতিৰ নিয়মবিলাক সলাই দিছে আৰু মানে ইহঁত বাবু মাইনা ঠিকেই আছে।
অ' ইহঁতেটো আছে আও কিনো কৰিব শুলে শুৱালো উম শুৱালোগে কাৰণ সেই দিনটো সিহঁতে উৎপাত কৰি আছে নহয় উৎপাত কৰি দিনত শুলে যেনিবা শুইছে যদিও ইমান মানে হেৰি নাই আৰু ভাগৰটো আছে যে এতিয়া আৰু সেই ভাত-পানী খুৱাই কৰি লৈ শুৱাই দিলোগে শুৱাওটে শুৱাওটে মোৰে টোপনি যাইগৈ মই সেই টোপনিপা হে উঠিছো
কিন্তু হলেও সিহঁতৰ এটা অভ্যাস, ভাল আকৌ মানে সোনকালে সোনকাল বুলিয়ে কৈছোঁ। মই যিমান দেখিছোঁ মানে আজিকালি আজিকালি বাচ্ছা বিলাকৰ ফ্রেণ্ড এজনী আছে তাই ফোন কৰিলে কয় এই দুটা বজাত শুৱে, বাৰটা বজাত, হা সি নহলে দুটা বজাত শুইছে চাৰে দশটালেকে শুইয়ে থাকে, পাছদিনাখন মানে,
নাই নাই ৰাতিপুৱা সিহঁতে নাই ইমান দেৰি লৈকে নুশুয়ে বেয়া অভ্যাস সেইটো মানে থাকিলে স্কুলত দিলে দিগদাৰ হ'ব উম মানে সৰুৰে পৰাই অভ্যাস বিলাক কৰালেহে মানে, হেৰি হয় আৰু মানে কি হয় মোক ভাগৰ লাগে নহয়। কেতিয়া শুয়ে কেতিয়া শুয়ে লাগে মানে, শুৱাই লোৱা পাছত আৰু মইয়ো মানে টোপনিয়ে গলো, তাকে শুৱাওটে শুৱাওটে ল'ৰা বাৰু পতককে শুৱে, অ' ল'ৰাটো মানে সোনকালে শুই যায় ছোৱালীক শুৱাওটে অকমান টাইম লাগে তাইক মানে সেই কেতিয়াবা পিঠিখন খজুৱাই দিব ক'ব আকৌ আঁঠুটো মানে আঁঠুটো পাতি এইখিনি সময়ত মানে, দেৰি কৰি থাকে মানে অকন হাতখন এনেকে চকৰিয়াই থাকিব লাগে মানে সেই তেনেকে থাকোঁতে থাকোঁতে মোৰ অ আৰাম পাই অ সেইকাৰণে মানে সেই তাই মানে সেই আলসুৱা অকণমান ছোৱালীজনী ৰাতি ল'ৰাটোৱে মানে সিমান গুৰুত্ব ইমান নাপাই সি সেইকাৰণে শুই যায় চাগে চিধাই, সি শুব লাগে বুলি জানে আৰু, বিচনাখন আনিলে সি শুব লাগে আৰু। সি চিধাই গৰুটো লব আৰু শুই থাকিব। তাৰ মানে দীঘল তা আছে। হি হি হি অহ, দুপৰীয়াও সেই তেনেকে ইমান টোপনি মানে উৎপাত কৰি আছে মই বোলোঁ বল, শুবি যা বুলি কৈ বিছনা এখনত দিলোঁ, গাৰুটো দিলোঁ। সি আৰু গাৰুটোকে সাবতি লৈ আৰু ত কণী বইল। আ হি হি হি। এ গৰুটো মানে, মানে তাই শোৱা সময়ত আমনি কৰিলে গাৰুটো দি দিওঁ আৰু। ইমা গাৰু ভাল পায়, তাত ৱাৰো লগাব নিদিয়ে। এই
অ' সঁচাই।
অ সেইটো আৰু, ৰঙা চেক দিয়া। তেনেকুৱা আছিলে। তাত যদি চোলাত মানে গাৰুৰ কভাৰতো পিন্ধাই দিছোঁ হেৰিটো কাপোৰটো, এ গাৰুৱাৰটো, সি মানে হেপ তু নিদিয়ে। সেইটো চিকুতি চুক কুতি চাইদত মানে, হেৰি থকাবিলাক এৰুৱাই দিয়ে। মানে তাক সেই চেকটো হে লাগে। তো দিলেই হ'ল আৰু চিধা, সেইটো সাবটি ল'ব, লৈ আৰু সি শুব লাগে চিধা। পৰি যাব, মাটিত হওক বিছনাত হওক। নহয়, দীঘল গাৰু।
অ, তাকেইটো দীঘল গাৰু আৰু, সেইটো কৈছোঁ।
সেইটোৱে। মাত টিত দিলে মাটিত তে তুলি শুই যাব, বিছনাত দিলে বিছনাতে শুই যাব মানে।
আই অ' দেহি। হি হি হি হি হি হি হি অ মৈ শুনাতে মৰম লাগি গৈছে আকো কথাটো। হি।
শুৱালেহে মোৰ মানে টোপনী যায়গে, মোৰ মানে পোন্ধৰ মিনিটমান শুলোঁ। অ, ঘপককে সাৰ পাই পেলাই দেখি জো, বেছি সময় হোৱা নাই দেখোন, মানে ষোল্ল পোন্ধৰ মিনিটমান। গাছত উঠি আহি পেলাই, এতিয়া সেয়া আৰু। সৰু-সুৰা খা মানে খানদে সঁছা কামবিলাক থাকে নহয়। অ গলোঁ। হা হা হা হা হা হা তাতে শূনে কালে উঠা হৈছে নহয় আজি হপ কামৰ কাৰণেও দিনতটো বাগৰিবলৈ নেপালো মানে
কষ্ট হৈছে ময়ো সেইফালে যোৱা বুলি ক'লে বৰ ভাগৰ লাগিছে। তাৰ মানে তাৰপিছত মই বোলো অকনমান শোৱেই নেকি? তাৰ পিছতে বোলো নাই ফোন এটাকে কৰো। বিচনালে আহিলোঁ বিচনা পাই কৰি আছোঁ এতিয়া।
অ' হয় দিয়ক অ' ফোনটো কৰাৰ অভ্যাস যে ফোনটো মানে কাৰবাৰ অহা কৰি কৰিলে মানে ভালে নালাগে।
শান্তিয়ে নালাগে অঁ
হয় হয় চবৰে তেনেকুৱা মইহে লগৰ এজনীক ফোন কৰিছিলো তাই কৈছে মই ভাত খাবলৈ যাওঁতে বোলে পিছত কথা পাতিম, এই হ'ব আৰু
হয়ো আজি সোনকাল হৈ আছে নহ আৰু এটা কথা হেৰি যে, এতিয়া দিনটো দীঘল দিনটো দীঘল হৈছে ন,
দিনটো দীঘল হৈছে, মানে ইহঁতে শুলে যে, টোপনি গ'লে যে, মোৰ ইমান ভাল লাগে নহয়‌, একেবাৰে না
আয়ৈ আৰু সিহঁতে ৰাতি তেনেকে হেৰি‌ নহয়‌ ন
আৰাম মানে আৰু হা
ৰাতিটো
নাই, নাই নুঠে। একে ৰাতিপুৱা মানে অকণমান খচমচাই থাক খচমচাই থাকিলে অলপ হেৰি মানে ফলমূল আৰু গাখীৰ খোৱাই দিওঁ এহ, মানে হেৰি ল'ৰাটোক এয়া আৰু এবাৰ পানীখাওঁ বুলি কয় পানীৰ বটলটো ওচৰত থৈ দিওঁ আৰু পানী দুধুকমান খাব আৰু শুই থাকিব। ৰাতিপুৱা মানে আপোনাৰ সাতটা বাজাৰ আগলৈকে টো নুঠে, সাতটা মানৰ পৰা মানে অকমান হেৰি হৈ থাকে আৰু, এ কচমচাই থাকে আৰু, যদি চাউণ্ড-টাউণ্ড শুনা পায় কবাত কিবা বা আমাৰে মাত শুনিলে তেতিয়া মানে উঠি পেলাই মা, মা চিঞৰি থাকিব, নামি নাহে। মানুহ নোযোৱালৈকে নামি নাহে, অহ, তাইও নহই, সিও নাহে, সিও নাহে, তাই যদি সোনকালে সাৰ পাই পেনে তাই ক'ব, ভাইটি উঠা। পুতলা উঠা অহ, উঠা অ'। অ, মানে মই যে কেতিয়াবা কওঁ, পুতলাও আহা ওচৰলে, এনেই আৰু মা নে মৰমতে কেতিয়াবা কওঁ নহই, পুতলাটো আহা। সেই মানে তাই মোৱাই যত সোমাই থাকে, কোনে কি কয়, চব মানে ন'টিচ কৰি থাকে, তাইকো মাতো। এটাই মানে সেয়া হয় যায়, মা খৈ যায় আৰু তেতিয়া। তাৰমানে তাইও এক্টিং কবলৈ লৈ আৰু তেতিয়া। অ', উঠা পুতলা উঠা। আকৌ সি উঠিলে তাইক গৈ পেলাই তাইৰ গাত উঠি ল'বগৈ, উঠি পেলাই তাইক গালত চুমা খাই থাকিবগে।
অ', বাবু এ
অ', তেৱোঁ জানে, সি সাৰ পালে সেই মা মা কে চিঞৰি থাকিব, চিঞৰি থাকিব, দেখিব বায়েক শুই আছে, যাব চুচৰি-বাগৰি ওচৰলে গৈ গৈ পেলে সেই গাতে ধৰি ল'ব, সাবটি ধৰি গালত তেওঁ উম্মা, উম্মা কৰি থাকে। তাৰ পিছত আৰু তাইৰ খং উঠিলে কেতিয়াবা ঠেলা মাৰি দিয়ে, কেত কেতিয়াবা মৰম কৰে বাৰু, অ'। তাত মানে কেতিয়াবা ধৰা কেঁচা টোপনি ঘপককে সাৰ পাই গ'লে যে কিবা, আমাৰে জানো নহয়।
উম, কিয় নহয়, হয় আকৌ।
সে খন কৰিছে গে।
সঁচাই দেই, ভালো লাগে ন দেখি শুনি, সিহঁতৰ এইবিলাক কাণ্ড-কাৰখানা।
লাগে, তাই মানে আজিকালি খুব দগাই, সি যে চিঞৰি থাকে, তাৰমানে খুব ভাল পায়। এক গৈ থাকিব দুইটাই আগা-পিচা গৈ থাকিব নহয়, তাই হাতে তাক গতা মাৰি। এই লুটি খাই পৰি যায়, ঠেলা খাই যায়। সেই তেতিয়া যে সি চিঞৰিব, তাই মানে খুব ফুৰ্তি পাই। আকৌ টেপা মাৰি ধৰি ল'ব। সি চিঞৰি থাকিব আঁতৰিবলে, এৰি নিদিয়ে মানে। কেতিয়াবা মানে একেলগে ৰাখিবই নোৱাৰি। কেতিয়াবা আকৌ একেলগে কি খেলি থাকিব, ইমান ভাল লাগে।
ভাল লাগে দেখি ন? হয় দিয়া। বাৰু, ঠিক আছে দিয়া।
অ' অ', ঠিক আছে হ'ব দিয়া ৰাখো। অ, খোৱাগে যোৱা।